ল্, হেল্ল' আছো এনে।
ভাত খালা? খালো।
অ'।
আ, মই ফোন কাৰণ এটা আছে উম, আ, এতিয়া বৰ্তমান সময়ত অসমত ব এতিয়া যিহেতু বাৰি এতিয়া অসমত বানপানীটো বৃদ্ধি হৈছে, তুমি এতিয়া বানপানীটো আমাক কলেজত তেনেকে বানপানী বিষয়ে এছ এ লিখিবলৈ দিছিলে, ৰচনা প্ৰতিযোগিতা পাতিছে সেই ষয়ে মোক তোমাৰ লগতে পাতো বেলেগ বিচাৰি নাপালো কাকো পাতিবলে। এতিয়া, এতিয়া বানপানীতো প্ৰতিৰোধ কৰিবলৈ হ'লে আমি কি ব্যৱস্থা লোৱা উচিত এতিয়া?
আমি মাথাউৰি বনাব লাগিব। আমি গছ-গছনি ৰুলে মানে মাটি খহাটো অলপ কমিব গুৱাহাটীত এই বিল্ডিংছ ওখকৈ অট্টালিকাবিলাক বনোৱাৰ কাৰণে বান, পানীখিনি যাবলৈ অসুবিধা হয় ন। সেইকাৰণে যেনি-তেনি গৈ মেলি পানীখিনি ৰখি যায়। সেইটো কাৰণে বানপানী হয় গুৱাহাটীত।
বানপানী, এতিয়া বৰ্তমান বানপানী হোৱা হয় যিমানটো যিমান সঘনাই বানপানী যে মানুহবোৰৰ অসুবিধাৰ সন্মুখীন হৈছে ছাত্ৰ-ছাত্ৰীসকলৰ বিদ্যালয়লৈ যাবলৈ অসুবিধা হৈছে। তেওঁলোকে এতিয়া প্ৰতিবাদ, চৰকাৰেও বহুত, বহুত ব্যৱস্থা ল'ব লাগে।
ল'ব লাগে। অ', চৰকাৰে গুৰুত্ব, ব্যৱস্থা লোৱা নাই।
এতিয়া বহুতৰ, এতিয়া যাকে দেখিবলৈ পাইছে উম, গুৱাহাটীৰ যিটো কৃত্ৰিম বানপানী হৈছে, সেইটো বহুত অলপ বৰষুণ দিলেই সেইটো বে
মানে গোটেই গুৱাহাটীখন পানীয়ে উপচি পৰে
হয়, হয়। বৰ্তমান সময়ত, সেইটো বহু এটা ডাঙৰ সমস্যা হৈ পৰিছে।
অ'।
উম।
উম, চৰকাৰে এতিয়ালৈকে ব্যৱস্থা লোৱা নাই
এতিয়া সেইটো টপিকৰ পিছত আকৌ পাছতো তোমালোকৰ আলোচনা কৰিম এতিয়া হলেও অলপ টাইম আদিয় আলোচনা কৰিব পাৰিম নহয়। উম,
হয় অ, হৈছে গৰা খহনে হক হৈ অ, ফলতো গোটেই মাটি চ টি খহি যায় ন।
হয়-হয়। এতিয়া মে মেথাউৰি বহুতো বনাবলগীয়া আছে। উম, এতিয়া অসম চৰকাৰে কৰিছে যথেষ্ট কৰিছেগ কিন্তু বৰ্তমান সময়তো সেয়া সফল প্ৰাপ্ত প্ৰাপ্তি হোৱাকৈ নাই। এতিয়া তুমি এতিয়া সফল প্ৰাপ্তি কৰিবলৈ কেনেকুৱা ধৰণৰ ব্যৱস্থা লবা। উম। উম।
মেঠউৰি বনাও, আমি অট্টালিকা বুলি এইবিলাক অলপ অট্টালিকা বনাওঁতে নে আমি মানে মানুহৰ অসুবিধা খিনি চাই লব লাগিব নহলেতটো অটালিকা খিনি বনাই গৈ থাকিম পানী তেনি তেনি যাব নোৱাৰা হব।
হয় হয় এতিয়া বৰ্তমান সময়ত ম চৰকাৰে চৰকাৰত আমি এতিয়া অ', বহুত নথি পত্ৰ প্ৰদান কৰি পেলাই সেইয় ন এ অসুবিধা সমূহৰ বিষয়ে এতিয়া জনাব লাগিব এতিয়া চৰকাৰে বহুতো ব্যৱস্থাই লৈছে চৰকাৰ চৰকাৰৰ ব্যৱস্থা খিনি আমি তাৰ চৰকাৰৰ লগত অকমান সংবদ্ধ হৈ সুসংবদ্ধ হৈ কামখিনি চলাই নিনিলে এতিয়া এই টো মই ভাবো নাইকিয়া হব।
হয় অঁ।
এতিয়া চৰকাৰে কি কি কাৰ্যসূচী লয় এতিয়া বৰ্তমান বহুতো ছাত্ৰ -ছাত্ৰী এতিয়া অসুবিধা হোৱা সন্মুখীন ছচিয়েল মিডিয়াত এতিয়া বহুতো বানপানীৰ কাৰণে ধৰি লোৱা বহুতো ধৰণৰ অসুবিধা দেখা যায় ছাত্ৰ -ছাত্ৰী সকলে বিদ্যালয়লৈ যাবলৈ অসুবিধা হৈছে এতিয়া।
কিছুমানৰ কামলৈ যাবলৈও অসুবিধা হৈছে, অসুবিধাৰ সৃষ্টি হৈছে হয়।
চৰকাৰৰ লগতে আমি এতিয়া ধৰি লও সু-সংবদ, নহয়, সেইবেলাক কাম খিনি কৰিব লাগিব।
আমাৰ নিজৰ গাতো দুখ আছে, ব্যক্তিগত গাত নিজৰ গাত।
ব্যক্তিগত দুখো আছে, কিন্তু এই ব্যক্তিগত দুখসমূহ আঁতৰাব জানো! বহুতে এতিয়া বৰ্তমান সময়ত দেখা যায় বহুতো নদী লেতেৰা কৰা দেখা যায়, লেতেৰা হয় পেলাই তল এতিয়া তুমি ধৰি লোৱা দ হৈ যায় বাম হৈ যায় তেতিয়া আহ পানী যাবলৈ অসুবিধাৰ সন্মুখীন হয় তেতিয়া বানপানীৰ সৃষ্টি হয়
নাও দলং এনেকা বিভিন্ন ধৰণৰ সুবিধাৰ ব্যৱস্থাৰ কৰিব লাগে
এতিয়া ব বৰ্তমান সময়ত সেইখিনি কৰিবলৈ গলে বহুতো আৰ্থিকভাৱে সক্ষম হব লাগিব আৰ্থিকভাৱে সক্ষম হবলে আমি এতিয়া বৰ্তমান আমি নিজেতো সেইখিনি কৰিব নোৱাৰো চৰকাৰী ভাৱে আমাৰ আে
চৰকাৰে সুবিধা কৰি
উ এতিয়া বহুতো বানপানী ধৰি লোৱা বহুতো বেয়া লোক মৃত্যুৰ সন্মুখীন হয় বিভিন্ন জীৱ জন্তুৰ অনিষ্ট সাধন হয় এতিয়া বৰ্তমান যে যিহেতু এতিয়া বাৰিষা কাল আৰু এতিয়া বৃদ্ধি পাব
হয় অ এতিয়াতো বৰষুণ দি থাকিব পানী হৈ গৈ বানপানেই সৃষ্টি হবগে
এতিয়া বৰ বৰ্তমান সময়ত তোমাৰ এ বহুতো জী জন্তু মৃত্যু হ সন্মুখীন হয় বিভিন্ন ব ইনা অঞ্চলত যোৱা বছৰ ধৰি লোৱা কাজিৰঙাবোৰে ৰাষ্ট্ৰীয় উদ্যানত বানপানী হোৱা দেখা গৈছিল। এতিয়া সেইখিনিয়ে যিমান অসম চৰকাৰ ধৰি ল ভাৰত গায় সেইখিনি অসুবিধাৰ যিখিনি মেথাউৰি প্ৰস্তুত কৰিবলৈ আছে বৰ্তমান সময়ত সেইখিনি কৰি আমাক যাতে অলপ স সকাহ পায় তাৰমানে আমি বৰ্তমান সময়ত এতিয়া নথি পত্ৰৰ যোগান ধৰিম
অ
এতিয়া নতুন চৰকাৰ আৰম্ভ হৈছে
হয়
নতুন চৰকাৰ নতুন চৰকাৰে মই ভাবোঁ অলপ আগলৈ যাতে বানপানীৰ সেইটোত অকণমান
গুৰুত্ব দিয়া হয় সেইটোয়ে বিচাৰো আমিও সেইটোয়ে বিচাৰো যাতে আমাৰ এই অসমখন বানপানীয়ে উপচি নপৰক
উ এতিয়া ধৰি লোৱা বিভিন্ন জএতিয়া মানুহ মানুহবোৰ কেনেবাকে বাচি গৈছে বহুত মানুহ কিন্ত এতিয়া জীৱ জন্তু সু সুৰে মৃত্যু টো মুখত পৰিছে। এতিয়া অকল মানুহ জীয়াই থাকি লাভ নাই, জীৱ জন্তু খিনিও জীয়াই থাকিব লাগিব। এইটো এতিয়া চ চ চৰকাৰী ভাৱে সিহঁতৰ চৰকাৰী বিষয়াসকললে ইমান অসুবিধা নহয় যিহটো আমি এতিয়া অসুবিধা আমি যিহেতু নদীকাষুৰীয়া অঞ্চলৰ মানুহ।
হয় অঁ।
নদী কাষৰে এনেকে মা মেঠাই ভাঙি ভাঙি পৰে বিভিন্ন ধৰণৰ এতিয়া ব্যৱসায়ি স সকলোৱে মীন পালন কৰে। এই মীন পালনত এই বহুতো সুবিধা বানপানীৰ সময়ত অসুবিধাৰ সন্মুীন হয় তেওঁলোকৰ বহুতো লছ হয় কিছুমানৰ। তাৰ পিছত এতিয়া ধৰি লোৱা এতিয়া ব্যৱসায়ী সকলেও অকমান যদি আমাৰ লগত সহযোগ কৰে, তেতিয়া আমি এই ভাৱ মই ভাবোঁ এই সমস্যাটোৰ ব্যৱসায় আজিকালি যিহেতু সৰু সৰু ব্যৱসায়িক এতিয়া উঠিছে। ব এতিয়া এতিয়া যি টো প্ৰজন্ম হৈছে এইটো ব্যৱসায়িক প্ৰজন্ম মই ভাবো।
হয়।
টোক ব্যৱ-
আজিকালি মানুহে চাকৰিতকে ব্যৱসায়ে বিচাৰে বেছিকে।
এতিয়া ধৰি লোৱা আমি এতিয়া বহুতো কৃষি কৰ্মতো এতিয়া বানপানী অসুবিধাৰ সন্মুখীন কৰে।
হয় অ পানী হলেতো আমি কৃষি খেতি কৰিব নোৱাৰিম খেতি কৰাত অসুবিধা হ'ব।
যোৱা বছৰতকে এইবাৰ এইবছৰৰ প্ৰাকৃ তিক দুৰ্যোগটো অলপ কম যেন পাওঁ মই। যোৱা বছৰ যিহেতু ইমান মান বান পানী হোৱা নাচি ছিলে যদিও হৈছিলে কিছু জেগাই জেগাই এইবছৰ ইমান এইবছৰ বেছি হ'ব যেন মোৰ লাগি আছে।
বাৰু এতিয়া হব মই এই বিষয়ে পাছতো আলোচনা কৰিম বাৰু আমি পাছলৈও ভালকৈ তেতিয়াহে আমি ৰোধ কৰিব পাৰিম।
হয় হয় হ'ব এতিয়া।
হ'ব এতিয়া।